কৰি আছা।
আছিলো ৰ'বা। তুমি?
ময়ো এনেই আছিলোঁ, খবৰ ভালনে বাৰু।
অ' ভালেই ৰবা, তোমাৰ।
মোৰো ভাল, কিবা কামত ব্যস্ত আছিলা নেকি?
নাই নাই তুমি।
নাই ৰবা, মই ভাবিছো! আজি এটা বিষয়ৰ ওপৰত কথা পাতো।
অ'কি বিষয়, ভাবিছা বা।
মই আজি ভাবিছোঁ যে, আমি অলপমান বিহুৰ ওপৰত কিবা কথা পাতোঁ।
অ কোৱা।
মই ভাবিছোঁ, যিহেতু বিহু আমাৰ জাতীয় উৎসৱ। আমাৰ বাপতি সাহোন সেই। তাৰ বিষয়ে অলপমান কথা পাতোঁ আহা।
হয় হয়, পাৰি তুমি ভাল এটা বিষয় লৈ আজি কথা পাতিম বুলি ভাবিলা।
হয়। যিহেতু, অ বিহুৰ সময়ত আমাৰ অসমখন খুব বেছি ধুন এটা ভাল পৰিৱেশ হৈ অসম খন খুব বেছি ভাল পৰিৱেশ হৈ থাকে। এটা চাৰিওফালে এটা ধুনীয়া ঢোল-পেপাৰ মাত যিহেতু, শুনা পাই থাকোঁ আমি আৰু আমাৰ মন টো বহুত বেছি আনন্দিত হৈ থাকে, এইকেইদিন।
হয় হয়, তুমি ঠিকেই ভাবিছা কাৰণ - বিহুৰ সময়ত অসম খনৰ আনন্দই বেলেগ হৈ থাকে। বিহুৰ সময়ত আমাৰ অসমীয়াৰ মনত এক বিশেষ আনন্দই লয় ত উ'ম আমি তুমিতো জানাই বিহু আমাৰ তিনটা।
হয়। বিহু আমাৰ তিনিটা যিহেতু প্ৰথমতে আমাৰ আহ মৰমৰ মাঘৰ বিহু আহে। যিহেতু ভোগালী তাৰ আন এটা নাম ভোগালী। বিহু তাত আমি বহুত বহুত নানান ধৰণৰ খোৱা বস্তুৰে আমি সেই বিহুটো পালন কৰোঁ। সেয়ে খুব বেছি ভাল লাগে যিহেতু আমি তাতে উৰুকাও পালন কৰোঁ উৰুকাত বহুত ভাল লাগে লগ বন্ধুৰ লগত বা পৰিয়ালবৰ্গৰ লগত একেলগে এসাজ খাই।
হয় তুমি ঠিকেই কৈছা হয়, কি বুলি কয় ভোগালী বিহুতত আমাৰ মাঘ মাহত পালন কৰা হয়। অ' অ' ভোগালী বিহুতো আমি আন এটা নাম মাঘ বিহু বুলিওঁ জানো। এইটো মানে ভোগৰ এটা বিহু যিহেতু সেইকাৰণে মাঘ বিহুতোক আমাৰ ভোগালী বিহু বুলি কোৱা হয়।
হয়।
সেই আৰু হয়, তুমিতো জানাই উ ভোগালী বিহুৰ আগদিনাখন ৰাতি আহ চবে একেলগে মিলি ভোজ ভাত খাই আৰু পিছদিনাখন ৰাতিপুৱাই গোটেই বিলাক মানুহ মিলি পাই এ যি জ্বলাই মেজি জ্বলাই পেলাই তাৰ জুইৰ শেকটো লয়, লয়।
হয় খুব বেছি ভাল লাগে তাৰ মানুহ বিহুৰ দিনা ভাল লাগে। যিহেতু নতুন নতুন কাপোৰো পিন্ধিবলৈ পায় আৰু গৰু বিহুৰ দিনাও ভাল লাগে।
হয়, হয় বহাগ বিহু- অ' গৰু বিহুতোতো আমাৰ বহাগ বিহু মাহত পালন কৰা হয়। বহাগ বিহুত উ'ম বহাগ বিহু আন তাৰ নাম হ'ল কঙালী বিহু তুমিতো জানাই চাগে ন।
হয়।
সেয়ে বহাগ বিহু আমাৰ ক'ব গ'লে অসমীয়া নৱবৰ্ষৰ আৰম্ভণি।
উ'ম। খুব বেছি ভাল লাগে। যিহেতু বহাগ বিহুত টো মাঘৰ বিহুৰ দৰে বা আন বিহুকেইটাৰ দৰে ভাল লাগে। যিহেতু আমি গৰু বিহুৰ দিনা খুব বেছি আনন্দ কৰোঁ গৰুক গা ধুৱাই নতুন পঘাৰে বান্ধি লাও বেঙেনা খুৱাই খুব বেছি ভাল লাগে, সিদিনা বিশেষকৈ গাঁও অঞ্চলত বেছি ভাল লাগে চহৰতকৈ।
হয় তুমি ঠিকেই কৈছা।
আৰু মানুহ বিহুৰ দিনা যিহেতু আমি ধুনীয়াকৈ আমেৰে হালধিৰে মাহেৰে গা ধোঁৱাৰ পিছত নতুন নতুন কাপোৰ পিন্ধি আমি ডাঙৰৰ পৰা আশীৰ্বাদ লাওঁ খুব বেছি ভাল লাগে। যিহেতু ডাঙৰৰ পৰা আশীৰ্বাদ ললে আমি বিশ্বাস কৰো যে আমাৰ গোটেই বছৰটো ভাল যাব।
উ'ম হয় তুমি ঠিকেই কৈছা আৰু উ'ম মানে এইটো বহাগ বিহুত যেনেকৈ তুমি ফাৰ্ষ্ট দিনা আহ গৰু বিহু ছেকেণ্ড দিনা মানুহ বিহু আৰু এনেকৈ সাত দিন বহাগ বিহুতটো আমাৰ পালন কৰা হয়। বহাগ বিহুত আমাৰ বিভিন্ন যেনেকৈ আপোনাৰ চহৰ অঞ্চলতো ক'ব গলে ইমান সেই উৎস উৎসাহ নাথাকিলেও, কিন্তু গাও অঞ্চলত আমাৰ বহাগ বিহুতটো বহুত আনন্দময় হয় কাৰণ- সৰু সৰু ল'ৰা ছ ছোৱালীবিলাকে ঘৰে ঘৰে গৈ না বিহু নাচ নাচে। ঢোল বজাই পেঁপা ইত্যাদিবোৰ বজ যায়।
ময়ো একদম ঠিকেই কৈছা তুমি যিহেতু বিহুটো আমাৰ কাৰণে বহুত মানে এটা গৌৰৱৰ কথা যিহেতু আমি বেলেগৰ আগতো কৈ আমি গৌৰৱ কৰোঁ, বিহুটোৰ বিষয়ে বা বিহুটোৰ ওপৰত খুব বেছি ভাল লাগে, আৰু তিনি নম্বৰ বিহুটোতো আমাৰ কাতি বিহুৱেই হয়, যিহেতু সিদিনা আমি নতুনকৈ তুলসী পুলি ৰুও আৰু গধূলি ধুনীয়াকৈ পথাৰত এজ এচাকি আমি আকাশ বন্তি জ্বলাওঁ আৰু তুলসীৰ আগত আমি শৰাই দিওঁ আমাৰ বিশ্বাস আছে যে সেনেকুৱা আমি পালন কৰিলে আমাৰ খুব বেছি ভাল হয় আহ আমাৰ ধাননিবোৰ।
হয় হয় তুমি ঠিকে কৈছা কাতি বিহুতো মানে কি কাতি বিহুতটো আমাৰ প্ৰধানকৈ কৃষি জীৱন কৃষি কৃষক সকলৰ বাবে হয় কাৰণ তেওঁলোকে পথাৰত আহ চাকি জ্বলাই পেলাই এনেকুৱা আকাশ বন্তি জ্বলাই পেলাই শস্যৰ আহ ভাৰ উৎপাদনৰ বাবে কামনা কৰে আৰু ইয়াতে আমাৰ ঘৰত এজোপা নতুন তুলসী ৰোপন কৰি তাত ভেকিটো বনাই পেলাই তাতে চাকি দিয়া হয় শৰাই দিয়া হয় এইবিলাক বিভিন্ন ধৰণৰ নে সেই কৰি পেলাই ভাল শস্য বাবে কামনা কৰা হয়, কাৰণ এই সময়ত আমাৰ শস্যবোৰ নতুনকৈথাৰত হয় আৰু আমাৰ ভঁৰাল খালী হৈ থাকে। সেইবাবে কৃষকসকলে ভগৱানৰ ওচৰত এ কাম প্ৰাৰ্থনা কৰে যে শস্যবোৰ আমাৰ ভালে হৈ থাক হয়।
হয় শুনিবলৈ বৰ ভাল লাগিছে ন যে বিহুটো আমাৰ খাদ্য সংস্কৃতিৰো মাজত এটা গভীৰ সম্পৰ্ক আছে। হয়নে?
হয় হয় তুমি থিকেই কৈছা
হয় বিহু মানুহৰ মাজত এক একতা আৰু আমাৰ একতা আৰু আমাৰ মৰমবোৰ প্ৰকাশ পায় আমাৰ বিহুটোৰ মাজেৰে, য'ত কোনো ধনী দুখীয়া বা সৰু ডাঙৰ বুলি একো নাথাকে আমি সকলোৱে এই উৎসৱটো একেলগে পালন কৰোঁ।
তুমি একেবাৰে ঠিকে কৈছা যে বিহুৰ সময়ত আমি এইটো চাব নালাগে কোন ধুনী-দুখীয়া কোন ডাঙৰ সৰু আৰু বিহুৰ সময়ত তুমি জানাই যে সৰু বোৰে ডাঙৰ বোৰক সেৱা কৰে আশীৰ্বাদ লয় আৰু ডাঙৰবোৰে আমাৰ সৰুবোৰক মৰম কৰে,
হয় তুমি ঠিকে কৈছা কিন্তু এটা নতুন প্ৰজন্মই যদি আহ আমাৰ ঐতিহাসিক সংস্কৃতিটোৰ মূল্য বুজি পায় তেন্তে এইটো এক আমাৰ বাবে অমুল্য সম্পদ অ ৰূপে চিৰদিন জীয়াই থাকিব বিদ্যালয় বা মহাবিদ্যালয় বা আন সামাজিক মাধ্যমত যদি আমি এই বিহুৰ সংস্কৃতি সংৰক্ষণ কৰি ৰাখোঁ তে গুৰুত্বপূৰ্ণতটো ভূমা বা পালন কৰিব পাৰোঁ নহয়নে?
হয় হয় তুমি ঠিকে কৰিছা কাৰণ এতিয়া চাবা আমি অ অসমৰ মানুহতো অসমত আছে কিন্তু অসমৰ বিভিন্ন মানুহ আমাৰ বিদেশতো বাস কৰে ত' সেই বিদেশৰ থকা মানুহ বেলেগ মানুহ বিলাকেতো আমাৰ অসমৰ জনগোষ্ঠীটোৰ বিষয়ে বা আমাৰ অসম বিহুতৰ বিষয়ে নাজানে ন ত মই ভাবো যে আমাৰ বিদেশত থকা অসমীয়া মানুহ বিলাকে আমাৰ বিহু বাহিৰতো এনেকে উদযাপন কৰি বা সেই কৰি যো বাহিৰৰ দেশবোৰতম তমাৰ সেইটো পঢ়াই তো তুমি কি ভাবা এইটো বিষয়ে
হা আৰু এবাৰ ক'বাচোন
মানে এইটো আমাৰ যে অসমৰ মানুহ বিলাকো বিভিন্ন দেশতো বাস কৰে ন ইয়াতে অকল অসমতে আছে বিতো নহয়েই
হয়।
তো যদি আমাৰ বাহিৰৰ মানুহ বিলাকে যদি বাহিৰতো আমাৰ অসমীয়া বিহুটোৰ অকমান চৰ্চা কৰে,
হয় সেইটো আমাৰ বাবে এটা গৌৰৱৰ কথাই যিহেতু আমাৰ তেতিয়া আমাৰ অসমৰ বা অসমৰ বিহুটোৰ পৰিচয় বাহিৰ বিভিন্ন দেশত যদি আমাৰ অসমটোৰ অহ পৰিচিত হয় তেতিয়াহ'লে আমাৰ বাবে সেইটো বহুত গৌৰৱৰ কথা হয় আৰু আমি বহুত গৌৰৱেৰে ক'ব পাৰোঁ যে আমি অসমৰ বাস কৰা মানুহ,
হয় হয় তুমি একেবাৰে ঠিক কৈছা আৰু বৰ্তমান চহৰ অঞ্চলতো ইমান বিহু এনেকৈ ইমান সেই কৰা নহয় তুমিতো জানাই গাঁও অঞ্চলত মোৰ মতে বেছি ভাল লাগে কাৰণ আমাৰ এতিয়া অসম চহৰ অঞ্চলত কেনেকুৱা এই বিহু অনুষ্ঠানবোৰাক ইমান ভাল নালাগে কাৰণ তাতকৈ মই ভাবো যে গাও অঞ্চলত আমি বিহুৰ এইবিলাক ভালকৈ দেখা পাওঁ ত আমি আমাৰ নতুন প্ৰজন্মক এনেকুৱা নহয় যে আহ চ ঘৰত ৰাখি পেলাই বিহুৰ বিষয়ে একো জানিবলৈ নিদিম আমি গাঁৱত লৈ যাই পেলাক বিহুৰ সময়ত এপাক গাঁৱলৈ লৈ যাব লাগে
মই ভাবো যে বিহুতটো কেৱল অসমৰ উৎসৱেই নহয় ই সমগ্ৰ বিশ্ব অসমীয়াৰ হৃদয়ৰ কথা হৃদয়ৰ উৎসৱ হয় সচাকৈ কব গ'লে বিহুৰ নাম শুনিলেই মন আনন্দ আৰু গৌৰৱ অনুভৱ কৰি আ, কৰি‌ তোলে আমাক
হয়, তুমি একেবাৰে ঠিক কৈছা আ, আ-আৰু আমাৰ সকলোৰে দায়িত্ব হৈছে বিহুৰ সঠিক ইতিহাস আৰু পৰম্পৰা আগন্তুক প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা।
হয়, সেইবাবেই কোৱা হয়, যে, বিহু আছে য'ত অসমীয়া সংস্কৃতি আছে ত'ত, আৰু আমাৰ বিহুটোৱে আমাক শিকায় যে, কেনেকৈ আমি একেলগে থাকিব লাগে বা সম্প্ৰীতি আৰু আনন্দৰ মাজেৰেই জীৱনটো আৰু অধিক সুন্দৰ কৰি তুলে। তোলা, তুলিব পাৰোঁ আমি। তাকে বুজাই
হয়, হয়। তুমি একেবাৰে ঠিক কৈছা। বিহু হৈছে অসমৰ গৌৰৱ, অসমীয়াৰ পৰিচয় আৰু আমাৰ সংস্কৃতিৰ অমূল্য ধন। ত', সেইবাবে আমি আমাৰ, আমি অকল জানিলেই নহয়, আমি আমাৰ নতুন প্ৰজন্মকো শিকাই দি যাব লাগে যে আমি আমাৰো বিহুটোক এনেকৈয়ে বছৰে, বছৰে পালন কৰি যাব লাগে।
হয়, একেবাৰে ঠিক। কি, মই ভাবোঁ যে বিহু হৈছে অসমৰ গৌৰৱ, অসমীয়াৰ পৰিচয় আৰু আমাৰ সংস্কৃতিৰ এক মূল্যৱান ধন। সেয়েহে ইয়াক আমি আমাৰ প্ৰজন্মটোৰ লগতে আমাৰ আহিবলগীয়া আৰু আগৰ প্ৰজন্মলৈকেও, এইবোৰ আমি ৰাখি থ'ব লাগে।
হয়, হয়। তুমি একেবাৰে ঠিক কৈছা। আজি তোমাৰ লগত বিহুৰ বিষয়ে এনেকৈ আলোচনা কৰি মোৰ বিৰাট ভাল লাগিল। মই বহুত নাজা, আ, নাজানা কথা তোমাৰ পৰা শিকিবলৈ পালোঁ। আৰু বা, মই যিখিনি জানোঁ, মই তোমাৰ আগত প্ৰকাশ কৰিলোঁ
হয়, আজি মোৰো খুব বেছি ভাল লাগিল বিহুৰ বিষয়ে কথা পাতি। আশা কৰোঁ যে বিহুটো আমাৰ চিৰদিন এনেকৈয়ে থাকক, আৰু বাহিৰৰ দেশ-বিদেশৰ লোকেও যাতে আমাৰ বিহুটোৰ কথা জানে। সেয়ে কামনা কৰিলোঁ। আজি
অ', ঠিক আছে দিয়া। আজি ইয়াতে সামৰণি মাৰিছোঁ নহয়।
অ', দিয়া।
ঠিক আছে।